উ। হেল্ল' অ কি কৰিছে?
মই এ ঘৰতে বহি আছো। বহি ভাত খালা নাই।
নাই গোৱা। বনোৱাই নাই।
উম
উম তুমি খালা।
ময়। খোৱা নাই খাম আৰু মই উঠি আহিছোহে।
উম।
পৰা বিহু বিহু লগা নাই নে।
উ।
বিহু বিহু।
উম লাগিছে।
উম।
লাগিছে।
উম
তোমাৰ তাত
উম
তোমাৰ গাত লাগিছে নি
লাগিছে কিবা বিহু বিহু লাগি যাব আমাৰ উৎসৱ অহাৰ নিচিনা লাগিছে। কোন তে নিছনা
উম অ কৰছ ভাই কেতিয়া হব
উম
গছটো আহিনত হব।
উম
আমাৰ ভাৰতবৰ্ষটো গোটেই উৎসৱে ভৰপূৰ নহয়।
উম দুু
এখন ডাঙৰ বৈচিত্ৰময় দেশ
উ ইয়াত ভাষা ধৰ্ম জাতি সংস্কৃতি
উম পৰম্পৰা মানুহৰ যুগ যুগ ধৰি একেলগে বাস কৰা।
উম বাকৰি আহিছে।
কৰি আহিছে আহিব আৰু যাবও তেনেকে বাস কৰি যাব।
উম এই যিটো বস্তুৱে সকলোকে একোতাই শুধৰাই বান্ধি ৰাখিছে।
অ
তাই মোৰ উম সয়াই হৈছে আমাৰ উৎসৱ সমূহ
উম উৎসৱ মানে ভাৰতৰ উৎসৱ সমূহে অকল কেৱল আনন্দ উল্লাহ উপলক্ষ নহয়
উম
তেওঁমৰ ঐতিহাসিক সংস্কৃতি আধ্যাত্মিক সমাজ সম্প্ৰীতি আৰু জাতীয় ঐক্য প্ৰতীক জানা নাই তুমি
উৎসৱে মানুহৰ জীৱন আনন্দ আশা আৰু নগ্ন শক্তি সঞ্চয় কৰে
কয় তোন বাস্তৱ জীৱনৰ মাজত উৎসৱে পৰিয়ালাও
উম আত্মীয় স্বয়জন আৰু সমাজে একেলগে মিলি সুখ ভাগ বতৰা কৰা সুযোগ দিয়ে।
সুযোগ দিয়া সুখ ভাগ বাতৰা কৰা। বতৰা কৰিবই লাগিব তেতিয়া সকলো। মানুহে সুখ দুখত সুখতো থাকিব একেলগে আৰু দুখতো থাকিব একেলগে
উম ভাৰতৰ প্ৰতিটো ৰাজ্যই নিজা কৰিছে। উম
আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে নিজৰ নিজৰ উৎসৱ আছে
উম কিন্তু সকলোৰে উৎসৱৰ মূল উদ্দেশ্য হৈছে মানুহৰ মাজত প্ৰেম শান্তি, সহানুভূতি, ভাতৃত্ববোধ গঢ়ি তোলে
তেতিয়া বোলেই
উম।
ভাৰতত বিভিন্ন ধৰ্মৰ উৎসৱ পালন কৰে নহয়।
উম হিন্দুসকলৰ ভিতৰত কি বাৰু
হিন্দুসকলৰ ভিতৰত দেৱালী মেইন হলী, দুৰ্গা পূজা, গণেশ চতুৰ্থী জন্মাষ্টমী, ৰাম নৱমী, মকৰ সংক্ৰান্তি। নৱৰাত্ৰি আদি উল্লেখযোগ্য আকৌ তাতকে বেছি আছে আৰুতো বহুত আছে। দীপাৱালীত কি কি কৰে তুমি কোৱা চোন দীপাৱালীত কি কি কৰে?
ঘৰে ঘৰে চাকি জ্বলাই। ইয়া পোহৰ উৎসৱ বুলি কোৱা হয়, এই উৎসৱে অন্ধকাৰ অ এই উৎসৱে অন্ধকাৰ ওপৰত পোহৰৰ অসত্যৰ ওপৰত সত্য ৰ আৰু অন্যাৰ ওপৰত ন্যায় বাৰ্তা দিয়ে।
আচ্ছা।
হলী কি বাও?
হলী- হলীৰ আকৌ ৰঙৰ উৎসৱ আকৌ। এই মান এই উৎসৱত মানুহে বিভিন্ন ৰঙেৰে খেলে আনন্দ কৰে।
উম।
সকলো বিভেদ পাহৰি পৰম্পৰাক শুভেচ্ছা জনায়।
উম।
ভাতৃত্ববোধ আৰু মিলন এক সুন্দৰ প্ৰতীক। সকলোৰে ৰং সানা হয় ন?
অ দুৰ্গা পূজা ভাৰতৰ এক বৃহত্তৰ উৎসৱ।
দুৰ্গা পূজা।
উম বিশেষকৈ পূৱ ভাৰতৰ এই উৎসৱসমূহত ধুমধামেৰে পালন কৰা হয়, মানুহে নতুন কাপোৰ পিন্ধে। পূজা অৰ্চনা কৰে। আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উম।
উম। মুছলমান সকলেও তেনেকে ঈদ উল ফিতৰ আৰু
উম কৰে কৰে।
ঈদ উলা আদাহা আদি গুৰুত্বপূৰ্ণ উৎসৱ। ৰমজান মাহৰ ৰোজা শেষ হব।
উম উম
উম। সেই লাগে আৰু। অসমটো আৰু
অসমতো আছে নহয়।
উম উৎসৱ হৈছে মানুহৰ জীৱনৰ আনন্দ মিলনৰ সংস্কৃতিৰ প্ৰতীক। উৎসৱে মানুহৰ ব্যস্ত জীৱনৰ হয়তো সুখ শান্তি আৰু একতা অনুভূতি দিয়ে।
উম।
উম।
অসম হৈছে বিভিন্ন জনজাতি জনগোষ্ঠীৰ ভাষাৰ সংস্কৃতি মিলন ভূমি।
অহ
সেইকাৰণে আৰু অসমত সৰু ডাঙৰ বহুতো উৎসৱ পালন কৰা হয় আৰু।
হুম
সেইকাৰণে বোলো অসমত সৰু ডাঙৰ বহুতো উৎসৱ পালন কৰা হয়। হোম।
অসমৰ জনগোষ্ঠীৰ ভাষা ভাষা আৰু সংস্কৃতিৰ সন্মিলন ভূমি জানা নাই তুমি?
উম।
অসমৰ সৰু ডাঙৰ উৎসৱ পালন কৰা হয় ন।
উম তাকে ধৰৰ কৃষ্টি সংস্কৃতি সামাজিক সম্প্ৰীতি পৰিচয় বহন কৰে অসমত এককৈ জনপ্ৰিয় বিহুতে বিশেষ এক উৎসৱ হৈছে
বিহু অ বিহু
চবকে জনপ্ৰিয় মানে আৰু উম উম বছ
বিহু কেই কেইটা বছৰত কিমান বাৰ পাতে কোৱা শুন
তিনিবাৰ আক বছৰত তিনিবাৰ বিহু পালন কৰা হয় ৰঙালী বিহু কাতি বিহু আৰু ভোগালী বিহু
উম ৰঙালী বিহু কি বি
ৰঙালী বিহু বা বহাগ বিহু কিছু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে উদযাপন কৰা হয় এই সময়ত প্ৰকৃতিৰ নতুন ৰূপ লয়।
সেই সময়ত প্ৰকৃতি নতুন ৰূপ লয় ন
উম গছ গছনিবোৰ সেউজীয়া হয় ফুল পুলি উঠে গীত গাই পাও অঁ পাইছোঁ
বিহুগীত গাই ঢোল পেপা গগনা তাল আদি জন্ত বাদ্য যন্ত্ৰ বজাই
বাদ্য জ্যেষ্ঠ সকলকো গামোচা দি সন্মান জনোৱা হয়
উম
সবে আনন্দৰ নতুন আশাৰ বতৰা কঢ়িয়াই আনে।
প্ৰেম আনন্দৰ নতুন আশা বতৰাও কঢ়িয়াই নাই কাতি বিহুত
কাতি বিহু ভোগালী বিহু আহিন মাহ মাহী আহিন কাতি মাহৰ পালন কৰা হয়
আহিন কাতিৰ মাহ অ
উম এই সময়ত পথাৰত ধান থাকিলোও ঘৰ নাটনো
নতুন শস্য থাকে
উম
কৃষক হলে খেতি চাগৰত জ্বলাই ভাল ফচল বাবে প্ৰাৰ্থনা কৰে
উম
পথাৰত চাকি জ্বলাই তুলসী তলত চাকি জ্বলাই আৰু সকলোকে প্ৰৰসাদ দিয়ে
উম এই বিহু সৰল দীৱন
উম ওচ ঈশ্বৰৰ ওপৰত বিশ্বাস শিক্ষা দিয়ে বিশ্বাসৰ শিক্ষা
উম ভূগালী বিহু হে কি
ভোগালী বিহু মানে মাঘ মাঘ বিহু আকৌ শস্য চপোৱা চপোৱাৰ পিছত পালন কৰা বিহু
উম
কাৰণ এই বিহুত সকলো ঘৰতে খাদ্যৰ অভাৱ নাথাকে উকাৰো নিশা সকলোৱে একেলগে লাগি
ভোজ খাইৰ
বে খেৰ বাঁহ হ আৰু খেৰে আদি ভেলাঘৰ মেজি আৰু পিছদিনা জ্বলাই দিয়ে।
উম
কি কি খায় আৰু কোৱা?
পিঠা খায় লাৰু, চিৰা, দৈ, গুৰ আদি পৰম্পৰা খাদ্য উপভোগ কৰা হয়।
উম।
চবে মিলন ভাগুতৰা ৰন্ধৰ বান্ধি দিয়ে। বিহুৰ উপৰিও অসমত বহুতো জনগোষ্ঠী উৎসৱ পালন কৰা হয়।
বিহু অতি প্ৰয়োজন।
উম। ভাল লাগে বিহুত ভাল লাগে বোলো বিহু। আনন্দ কৰিব পাৰি।
উম।
আনন্দ কোনটো বেছিকেভাল লাগিব?
মই মাঘৰ বিহুটোৱে বেছি ভাল পাওঁ।
উম। ভাল লাগে বাও। বহাগটো ভাল লাগে। বহাগ বিহুটো ভাল লাগে।
উম।
উম বছৰৰ প্ৰথম বিহু।
উৎসৱ উৎসৱ মানে কৈছো নহয়।
উম। তামানে উৎসৱে হৈছে জীৱনৰ মানুহৰ যিখিনি আনন্দ সুখ, সংস্কৃতি পৰম্পৰা প্ৰকাশৰ এক বিশেষ অনুষ্ঠানৰ
তাকেতো
উম।
কোনো এটা বিশেষ দিন, ঐতিহাসিক ঘটনা ঋতু পৰিৱৰ্তন, কৃষিকাৰ্য, ধৰ্ম, বিশ্বাস।
উম।
সেইবোৰ আৰু।
সামাজিক উপলক্ষক স্মৰণ কৰি।
উম।
উম সমাজৰ বাবে উদযাপন কৰা তাকে বোলে আও উৎসৱ।
উৎসৱ বুলিয়ে বুলি ক'ব পাৰি
উৎসৱে মানুহৰ জীৱনক আনন্দময় কৰি তুলে
কৰি তোলে তোন কাৰণ তুমি বিহু এটা আহিলেতো ভাল। ভাল কে থাকে ন। কাপ কিমান বিয়া বিহুতে বান্ধে নতুন নতুন কাপোৰ কিনে। নতুন নতুন কিবা কিবি কিনি মেলি হয় নাই? ভালকে পুৰা হাঁহি ফূৰ্তিৰে বিহু উদযাপন কৰে।
দৈনিক ব্যস্ত জীৱনৰ মাজত কি মানুহৰ কিছুমান সময় বাবে মানসিক শান্তি।
আৰু সুখ অনুভৱ কৰা হয় নাই? সেইটোৱেটো নতুন নতুন বস্তু। টো কিনিবা।
উম পৰিয়াল আত্মীয স্বজন বন্ধু বান্ধৱী। আৰু উৎসৱ চবে একেলগে মিলা মিলিজুলি।
থাকিব পাৰি। মিলতে হয়ে বিহু পাৰ কৰা একেলগতে- গাঁওৰ ওচৰ চুবুৰীয়া লগত একেলগতে মিলি।
স্তন কৰ্মসূত্ৰে -
এই মানুহৰ মাজত ভাতৃত্ববোধো কৰে প্ৰেম কৰে। -
সহযোগিতা মূলক ভাৱ গঢ়ি টোলে আউ। প্ৰত্যেক দেশতে উম আছে অ। ভাৰতৰ বিভিন্ন ধৰ্ম ভাষা, সংস্কৃতি মানে বাস কৰে। সেই ভাৰতৰ ভিতৰতে, সেইবাবে ভাৰতত দীৰ্ঘদিন - দেৱালী হোলী- উম বৰদিন, দুৰ্গা পূজা-
পংগল, পুনম-
বখাৰী- আদি সংখ্যক উৎসৱ পালন কৰা হয় ন- ধেই আছে বা তেনেকে-
এই উৎসৱসমূহ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত একতাৰ আদৰ্শ প্ৰতিফলন কৰে- প্ৰতিফলিত কৰে- আদৰ্শক-
উৎসৱ কেৱল আনন্দৰ বাবে নহয় আকৌ জান নাই সেইটো কথা-
উম ই এটা আমাৰ ইতিহাস- ই আমাৰ ইতিহাস সাংস্কৃতিক নৈতিক মূল্যবোধ আৰু সামাজিক দায়িত্বৰ কথাও শিকাই নহয়-
শিকাই তোন- বহুত উৎসৱ কৃষি কাৰ্যৰ লগতো জড়িত- বিহু বহু উৎসৱ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত- আৰু বহু উৎসৱ সমাজ সমাজৰ ঐক্য আৰু সম্প্ৰীতি- তি বৃদ্ধি কৰাৰ-